দাদা মই এনে বাগাৰ দি আছো।
কিয় গা বেয়া নেকি?
আপুনি কি কৰি আছে?
মই এনে ক্লাবত ছোৱালী আছিল কেইটামান
অ কি ক্লাছ কৰিব আহিছা নেকি ক্লাবত।
নহয় এনেই অলপ
অহ অকলে আছা
অ আছে আৰু লগৰ দুজন,
অ পিছত এনে কেইটা বজাত ওলাব
এ আহিলো অলপ আগতে দচ মিনিট,
অহ পিছত আপোনাক, মই অলপমান আগতে ফোন কৰিছিলোঁ কিয় আপুনি বিজি আছিল না?
অ অন্য ব্যক্তিৰ লগত আছিলে,
আহ,
অন্য ব্যক্তিৰ লগত বিজি আছিলো
অন্য ব্যক্তি নে কিবা গাল গাল গাল গাৰ্লফ্ৰেণ্ড হব নেকি এইটোৱে
উম নহয় আমাৰ থপৰাত নাহে
হ'ব পাৰে কি ঠিক তুমিতো মোক খোলা নকবা না মনৰ কথা
উম আমাৰ এই থপৰাত গাৰ্লফ্ৰেণ্ড নাহে
কিয় নাহিব আহিবতো ন
উম উপায় নাই
হয় নেকি
উম তোমাৰ গাৰ্লফ্ৰেণ্ড টো ধুনীয়া কিন্তু
কাৰ কাৰ গাৰ্লফ্ৰেণ্ডটো
আপোনাৰ
মোৰতো গাৰ্লফ্ৰেণ্ড নাইচোন মোৰ আপুনি কত দেখিলে গাৰ্লফ্ৰেণ্ড।
অ' মই দেখিছো আপোনাক যোৱা।
ক'ত দেখিছা?
এই দেখছো নহয় মই আছে জাগা।
হয় নেকি ক'ত দেখা পাইছা এনে মোবাইলত দেখছা নে এনে ৰিয়েলত দেখছা দুয়োটাকে একেলগে
উম, দেখছো আৰু য'ত দেখা পিছত আজি দৌৰিব যোৱা নাই।
আজি নিগিলেও দৌৰিব এই বৰষুণ দিছে কাৰণে ৰাতিপুৱা সেই সেইটো কাৰণে নগলো আৰু।
অহ, অ' গৈছিলো তো।
অ' এনে দাওৰাইছে নে নাই?
দাওৰাইছে।
অ' কেইবাগ দাওৰাইছা, কেইবাগ দাওৰাইছা,
আজি তিন পাক‌।
তিনপাক আজি ইমান কম যে কিয়?
উম, এনাৰ্জি ল' একদম আজি।
অহ-অহ-অহ-অহ,
অলপ এনাৰ্জি খাব লাগব আজি।
হয়, নেকি?
উম,
পিছত ভাত পানী খাইছে নে নাই?
ভাত পানী খালো আজি একদম নিৰামিষ অ',
হয়, নেকি আজি কিবাৰ আজি বুধবাৰ না আপোনাৰ ঘৰত বুধবাৰে কি নিৰামিষ মানে নেকি ঘৰত।
বুধবাৰে নহয় এতিয়া আমোবচ্চি চলি আছে না সেইকাৰণে।
অ-অ,
এই কামাখ্যা পূজা কোন দিন। কামাখ্যা পূজা কোন দিন অ',
কামাখ্যা পূজাৰ কোনদিন মানে আজি কেই তাৰিখ আজি তেইশ তাৰিখ ন।
অ',
এনে বাইছ তাৰিখে বোলে আৰম্ভ হৈছে বোলে কামাখ্যা পূজা। এই মেলাটো মই পূজাটো ক'ব নোৱাৰোঁ। এনে কেই তাৰিখ মানে হয়?
ছাব্বিশ তাৰিখ, ছাব্বিশ তাৰিখ মানত হ'ব নেকি কামাখ্যা পূজাটো?
উম, গ্ৰুপত যে মেছেজ দিছিলি, এইটো শনিবাৰে আছিল না?
শনিবাৰে-শনিবাৰে বাৰে আছিল।
অ', কিন্তু সেইটো শনিবাৰে যদি কামাখ্যা পূজা থাকে, সেইটো ৰবিবাৰেই কৰিব লাগিব।
অ', হয় নেকি? নহ'লে মেছেজটো আৰু একবাৰ
অ', এখনে নহয়। উম, এখনে দিবা নালাগে আৰু। দেশ মই কনফাৰ্ম হোৱা নাই যে কোন দিন এক এতিয়া কামাখ্যা পূজা, সেইটো কনফাৰ্ম হৈ লওঁ, পিছত দি দিওঁ।
যদি শনিবাৰে, যদি কামাখ্যা পূজাতটো হয়। কলো বাছ কলো যেন কথাটা পিছততো, এইটো নহ'বই, নহ'লে আৰু এই মিটিংটো।
আৰু শুক্ৰবাৰে আমি গাঁৱৰ শিক্ষয়িত্ৰীগিলাক সন্ধিয়া মাতিব যাম। ওলাবি।
শিক্ষয়িত্ৰীবিলাকক মাতিব যাবি, এনে কি দিনতে যাবি না এনে সন্ধিয়া সময়ত?
এ, এনে বৰ্তমান যেতিয়া চলি আছে এখন।
অ, অ, অ, এনে আবেলি মানতে যাবি ন' আবেলি মানতে? অ অ এনেই কি দুইজনে যাবি না আৰু
অ চাৰি-পাঁচজন। জোনে জোনে ওলাই মিলি এনা যাব লাগিব মাত তা
কিবা যে, তাহাক যে মাতিব, যে কিবা কি চিটি-তিটি দিব নাই, এনে খালি মুখেদি কৈ থৈ
চিঠি কিয় দিব লাগে? আমি গাঁৱৰে মানুহ দেখোন সেইবিলাক।
অ', অ', অ', এই সেইটো হয়।
উম, আৰু চবে কৰি আহিম কি হ'ব প্লেনটো।
অ', অ', অ', অ'।
গৰম বন্ধত। সেইটো কাৰণে।
হয়।
খেল-ধেমালি পাতব লাগব না।
অ', খেল-ধেমালি পাতবা লাগবতো। খেল-ধেমালি ক'ত পাতিব, এনে-এনে ক্লাবৰ ওচৰতে, এইটো ওচৰত ফিল্ড আছে ন এটা স্কুলৰ ওচৰত।
অহ, ইয়াতে পাতিব অ। তাতে পাতক মজাকে আৰু কাপোৰ যে হোমৱৰ্ক দিছিল, এতিয়া কৰছা না নাই? ঘৰত কৰি আনিব।
এই কাচিয়ালি কিবা যে এইটা কাচিয়ালিত। হোমৱৰ্কটো কৰছোঁ, এটা ফিফটি পাৰ্চেন্ট মান কৰছোঁ। আৰু ফিফটি পাৰ্চেন্ট আছে। কৰা নাই কিয় ঐ? আজি কৰিছোঁ কিবা অলপ। পাহৰি গেইছিলোঁ ৰে, সেইটো কাৰণে অলপ ৰখাই দিয়ে, ৰখাই থৈ দিছে আৰু এইটো। কালি কৰিম। টাইম আছে এখনৰ তিনি-চাৰিদিনমান আছেই।
আচ্ছা।
উম, উম।
শনিবাৰে আহিব না?
অ', শনিবাৰে।
উম শনিবাৰে যদি কামাখ্যা পূজা হয়, অলপ দিগদাৰ হ'ব।
শনিবাৰে যদি কামাখ্যা পুজা হয় দিগদাৰ হব সেইটো।
উম, একো নাই চলিব আৰু।
পিছত দেখা যাব এই পিছত আহক আগৰ দিন। টো বাৰটো আহক উম উম।
আইডিয়াটো শনিবাৰেই হ'ব আৰু।
অ' আইদিয়া।
উম, এখন সোধা নাই ফুটবলৰ পৰিক্ষাত
অঁ অঁ অঁ। পিছত কোৱা আৰু।
উম, তাকেইেতো দুৰ্গা পূজা আহিলে দেখোন।
অ' দূৰ্গা পূজা আহিলেই বেছি দিন নাই আৰু।
উম কাপোৰ- চাপোৰ কেনিব লাগিব।
কাপোৰ চাপোৰ কি আপুনি কি কিনিলে নেকি কাপোৰ- চাপোৰ?
নাই এইবাৰ দুৰ্গা পূজা একমাহ আত কাপোৰ কিনিম।
একমাৰ আগতে কিনিবি নাকি কাপোৰ বা।
উম চবকে দেখাম কাপোৰ কিনি। অ' যাম কলকাতাত যাম এইবাৰ ৰেলত।
অ অ তাৰ মানে এইবাৰ দূৰ্গা পূজাৰ মানে বৰ্জাৰৰ পৰা আৰু মাৰ্কেটৰ পৰা কাপোৰ নিকিনা না?
মাৰ বজাৰৰ পৰাইতো হ'ব না সেইটো কলকাতাৰ বজাৰ তাতে কম দামত পায় বহুত। ৰা ৰাতি ট্ৰেইনত যাম ৰাতিপুৱা যাই পাম গোটেই দিনটা বাজাৰ কৰিম আৰু ৰাতি ট্ৰেইন আছে অহা এনেুৱাকে
কাপোৰ কি একবাৰ কি অ অল ফেমিলিৰ কাৰণে কিনি আনিবা না খালি তোমাৰ কাৰণে কিনি আনিবা
অ এইটোয়ে আৰু দেখা যাক গৈ পালে কেনেক কাপোৰ পোৱা যায় গম পোৱা যাব কি এইবাৰ কাপোৰ এইবাৰ বেস্ট ভাল কাপোৰ ততিিন পাৰাই এইবাৰ
পুৰা ব্ৰেণ্ডৰ নেকি ব্ৰেণ্ডেড
ব্ৰেণ্ডেড নহয় অলপ বেলেগ ডিজাইন আৰু একে জেগাৰ কাপোৰ কিনি কিনি অসহ্য লাগছে আৰু
অ পিন্ধি কেনে অসহ্য লাগছে
উ একে কিমান পিন্ধিবি বিয়া জিন্স লগ পেনট চাৰ্ট সাৰ বেলেগ ধৰণৰ আৰু
হয় ঠিকেই আছে
উম অ একমাহ বিছ দিন আগতে কেনবা লাগিব ইয়া যাব লাগিব ন দ দেই
আপুনি মালিক মানুহ সেইটো কাৰণে
উ উম মালিক মানুহ না মালিক আপোনালগ মালিক
আপোনালোকেহে মালিক
উ বিজনেচ মেইন
কিবা বোলে কিবা বোলে টিউশ্যন পঢ়াই বোলে এনে পাঁচ ছয় জন মানৰ পাঁচ ছয়জন সেনে দহজন মানে টিউচন পএসেইোকে সেইটো প আৰু বোলে কিবা বোলে স্কুলত বোলে কিবা প ক্লা যায় বুলি
উম মই কাল্লাচ কৰিব যাও না কিবা ঐ আৰু কি কয় টিউচনএখন কৰা নে নাই টিউশ্যন এখন পঢ় অ না নাই
বাদ দিছো
কঅ
এইি টিউচনৰ কিবা ছাত্ৰবিলাক কিবা নৰে সেইটো কাৰণে মাথা গৰম মাথা গৰম উঠি যায় মোৰ সেইটো কাৰণে বাদ দিলে আৰু টিউচন পৰাত
পাৰলে আৰু টিউচন পঢ়িব আহিব নেকি? ন-নলেতো আহিব না। টিউচন পঢ়িব
অ', অ', অ', হেইটো চুলিবলাক কিবা গৰমৰ বন্ধ না সেইটো কাৰণে ৰেষ্ট লৈছে বোলে একমাহৰ কাৰণে সেইটোয়ে আৰু পিছত একমাহৰ পিছ যদি আহে পঢ়াম আৰু। কিবা গৰমৰ মনত কৰ'বাত বোলে ফুৰিবলৈ যাবা বোলে মামাহত তৰ ঘৰত।
বা মামা কিমান মামাহঁতৰ ঘৰত যায়।
উম। যাব আৰু ফুৰিবলৈ মোক ভালদৰে কোৱা নাই আৰু তেওঁলোকে।
উহো, সেইকাৰণে বাদ দিছে?
অ'।
এনে পইচা কিমানকে দিছিল?
এনে পইচা দিছিল এনে চাৰে তিনশ চাৰিশ কৰি দিছিল। যাই যিমান দে আৰু মই জোৰ যবস্তি নকৰোয়ে আৰু।
কামাখ্যা বোলে চাব যাবি বিচাৰ কি হ'ল?
কামাখ্য মেলাটো চাব যাব ভাবিছিলো পিছত লগৰকেইজনে নাযায় বোলে।
হয় নেকি? অ', তাকে
কিবা প্ৰব-প্ৰব্লেম হৈছে লগৰ-লগৰ এজনে কিবা প্ৰব্লেম হৈছে তাৰ গাৰ্ল ফ্ৰেন জনে বোলে কিবা বোলে তাই যাব গৈছে নেকি কামাখ্যা মেলাত। সেইটো কাৰণে নে নাযায় বোলে ব্ৰেক আপ দি দিছে একবাৰে লগৰটোক।
অ', তাহাৰ লগতটো আৰু জাগা নহয়?
অহ'।
হৈ।
সেইটোয়ে আৰু বহুত বেয়া লাগিল কথাটো শুনি। ইমান যাবৰ মন ইমান-ইমান যাবৰ মন আছিল।
উম, যাব লাগে ঘুৰিব লাগে।
উম-উম-উম, পিছত হা?
আমাক ধৰা নামাতেই, মাতিলেহে আমি যাম। উম, একেল একেলে যায় মানুহ বিলাক আমিয়ে মাতি মতি লৈ যাও পিছত আমাকে নামাতে।
অ', পিছত পাত্তাই নিদিয়ে আকৌ।
অ' সেনেকেই হৈছে।
সেইটো ধৰণে হৈছে কথাটো।
উম, সেনেকাই।
পিছত আপোনাৰ বোলে কিবা বোলে গাল-গাৰ্লফ্ৰেণ্ড এ বোলে কোনবা জেগাত থাকে বোলে মই এনে শুনা পাইছো। মোক লগৰ এজনে কৈছে।
ক'ত থাকে?
এনে বাগাদাৰীত থাকে বোলে বাগাদাৰীত।
উম, এতিয়া মিছা কথা কৈছে।
মিছা কথা নহয় সঁচাই। মই দেখিছো আপিটোক। কিবা আমি যে কিবা যে কেটাৰিঙত যে গিছিলো কিবা বাগাদাৰীত না কত। ৰিচিপচন সেইটোতে দেখা পাইছো আপোনাৰ গাৰ্লফ্ৰেণ্ডটোক।
হয় নেকি? এতিয়া মিছা কথা মৰ নহয়।
হয়-হয় মিছা কথা নামটো কৈ দিম নেকি?
এই নহয়।
হি, হি, হিহ। নাই ভয় কৰিছা নামটো কবলে?
উম, নালাগে নালাগে এইলে নহয় মিছা কথা এইলক।
তেই হয় আপুনিতো কবই নাই কোৱা মিছা কথা বুলি।
উম, এইিল মানুহ বিলাক মানে বানে ক য কাবা কাৰণে উ মানে মিছা কথা
এনে আপোনাৰ গাৰ্লফ্ৰেণ্ডটো দেখাত ভালেই কিন্তু,
হয় নেকি?
অ, অলপ কিন্তু চাপৰ হ'ব আপোনাৰ সমানে হ'ব অলপ চাপৰ হ'ব কি মোৰ মোৰ চাই অলপ চাপৰ হ'ব।
উম মা মিছা কথা কোনে কৈছে হ
পিছত বোলে আপোনাৰ আপুনি যদি কিবা চাকৰি এতিয়াহে দিব পোলে আপোনাক সেই ছোৱালীটোক
ফাল্টু কথা কোনে কৈছে হা।
কি কোনে গুছে মই মই গম পাইছো মোৰ লগৰ এজনে গুছে
উ, ফাকাতিয় কথা ইয়া। উম-উম মিছা কথা।
আপুনি বোলে ঘৰত-ঘৰৰ-ঘৰৰ বোলে এজনে ল'ৰা সেইটো কাৰণে আৰু
হয় নেকি?
কিবা বোলে অলপ বন্দবস্ত হৈছে বোলে। কিবা অলপ ঘৰৰ মানুহ বিলাকৰ দুয় পক্ষৰ। আপাক দিবই হ
হয় নেকি?
অ, আপু নিজ চাকৰি পায়, ন